হালে।
ভালেই।
অ ভালে ভালেই মোৰ ভালে কি কৰিছা।
মই তোমাৰ ঘৰতে আছিলো আৰু এই ঘৰৰ কাম কেইটামান আছিলে।
অ অ বাকী তোমাৰ। আহ বায়ু সেনাৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলিছে এতিয়া।
কি কৈছে।
বায়ু সেনাৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলিছে এতিয়া
মে বুজা নাই
বায়ু সেন বায়ু সেনাৰ কাৰণে কেনেকুৱা প্ৰস্তুতি চলিছে এতিয়া তোমাৰ ইণ্ডিয়ান এয়াৰবৰ্ছৰ কাৰণে
বায়ু সেনাপথটো ভালে আছে।
অ এতিয়া তোমাৰ পদবালাক যে ওলাইছে তোমাৰ গম পাইছা নাই। পদবাৰাক যে ওলাইছে গম পাইছে নাই
হয় হয় গম পাইছোঁ এ যোৱাকালি মই দেখিছিলোঁ।
অ আবে আবেদন কৰিছা নে নাই,
আবেদন কৰিছো। লগত তোমাৰ এই দুশ দুশ টকা মাচুল দিছোঁ।
অ দিছা ন।
অ তাত দিব লাগে বোলে।
বাকী তোমাৰ কেনেকুৱা চলি আছে এতিয়া পঢ়াবিলাক তাৰ কাৰণে? লিখিত পৰীক্ষাৰ কাৰণে?
গণিত তাচত তোমাৰ সাধাৰণ বিজ্ঞান সাধাৰণ জ্ঞান পঢ়িছোঁহ তিনিটা মিলাই মিলিয়ে তাৰছ
অ এনেই তোমাৰ এনেই তোমাৰ গণিতৰ পৰা কিমান নম্বৰ আহে তাত?
সঠিতো গম নাপাওঁ কিন্তু মই তোমাৰ গম পোৱা মতে থাৰ্টি ইমান আহে নেকি থাৰ্টি টুৱেণ্টি এনেককা
অ। মই জনামতে বাৰু ত্ৰিছ আৰু বিশছৰ ভিতৰতে আহে এনেকুৱা নম্বৰতে বাকী তোমাৰ এনেই তোমাৰ গণিত কেনেকোৱা এনেকোৱা মানে তোমাৰ পঢ়িব লাগিব কিতাপবালাৰ পৰা তুমি কিবা জানা নেকি?
ভাল আছে তোমাৰ দশম চে নি তোমাৰ সদৌ শ্ৰেনীত
অ অ তাৰপা
আৰু তোমাৰ তাতকৈ ওপৰতু আছে। এ চব শ্ৰেণী বিলাকৰ কাৰণে তোমাৰ বেলেগ বেলেগ পঢ়িব লাগিব।
অ হয় এনে তোমাৰ সাধাৰণ গ্ৰীয়ানৰ পৰা কেনেকুৱা প্ৰশ্ন বিলাক আহে।
সাগৰ মহাসাগৰ তুমি
হয়। দৈনন্দিন হয় হয় হয়।
অ
জীৱনত কি ঘটি আছে দৈনন্দিন জীৱনত তোমাৰ আৰু বহুত কথা সোমাই আছে ইয়াত চব
অ এতিয়া তোমাৰ পঢ়া বালা কেনেকুৱা চলিছে? তাৰ কাৰণে
পঢ়া শুনা তোমাৰ মই ৰাতিপুৱা পঢ়োঁ আৰু আবেলি ৰাতিপুৱা তোমাৰ পাঁচটাৰ পৰা পঢ়োঁ তোমাৰ সাতটালৈকে আৰু আবেলি ছটাৰ পৰা পঢ়ো দহটালৈকে
উম উম তাকে তোমাৰ অলপ কিতাপ কিবা কিতাপ ছতে তোমাৰ আনিছা নেকি কিনি দোকানৰ পৰা
কিতাপতো মই আনিছো এ গণিতৰ এখন বাকি জানো পা আ কিতাপ থাকে
আনিছা ন?
অ'।
এনে কোনখন ক তোমাৰ? অলপ ডাঙৰ দোকানৰ পৰা আনিছা ন? তোমাৰ মিছ চাৰিআলি দোকানৰ পা?
উম উম। তাৰপাই আনিছো গাঁৱৰ।
অ' অ' চাৰিআলিৰ দোকানৰ পৰাই আনিছা?
হয় হয়। তাৰ
অ' অ', এনে তুমি আ কেনেকা মানে, তোমাৰ ক'ৰবাত পৰীক্ষাটোৰ কাৰণে ক'বাত তোমাৰ মানে কোনোবা মাষ্টৰৰ তাত লৈছা কিবা? পঢ়াৰ কাৰণে
মোৰ তোমাৰ স্কুলৰ এজন মাষ্টৰ চিনাকী আছিলে।
অ' অ'।
অ' ক'লো বাৰু মই। ছাৰ এ মোৰ আপোনাৰ, পৰীক্ষা আছে। বায়ুসেনাৰ ওপৰত। আপুনি অলপ সহায় কৰিলে, ভাল লাগিলে হয়!
অ' ময়ো এনে যাব পাৰিম ন তোমাৰ লগতে বোলো পৰীক্ষাৰ কাৰণে?
তাৰপিছত ক'লে তুমি আহিবা। আবেলি আহিবা চাৰিটাৰ পৰা পাঁচটালৈকে কৰাম। তোমাৰ আকৌ এক ঘন্টা অফ থাকিব। সাতটা পা আ
অ' অ', অ' অ'। এ তুমি মই যদি যাওঁ, তোমাৰ কিবা হ'ব নেকি? একোতো অসুবিধা নহয়!
অসুবিধা তোমাৰ নহয় বাৰু! এ ভাল ভালেই আছে। ছাৰজন
অ' অ' ভালকৈ পঢ়াই ন?
উম হয়।
অ' অ'। বোলো ময়ো মানে এইবাৰ আবেদনটো কৰিছিলো তাতে, বায়ুসেনাতে।
সেইকাৰণে তোমাক মানে ফোনটো কৰিছিলোঁ মই। বোলো সুধোঁ বোলো, তুমি এনেকা মই তোমাৰ যোৱাকালি কৰিছিলো। যোৱাকালি, মই তোমাৰ সন্ধিয়া পাঁচটামানত কৰিছিলোঁ, আমাৰ গাঁৱৰ দোকানতে
ভালে হৈছে, ভালে কৰিছা, কৰিছা।
অ' অ'। বাকী তোমাৰ ওচৰে-পাজৰে কোনোবা বায়-বায়ুসেনাত থকা আছে নেকি?
আছে আছে। মোৰ তোমাৰ মামা আছে।
অ', অ'। উম, অ'।
মোক কৈছে আৰু, তুমিও এ তুমিও।
বাকী তোমাৰ এবাৰ। আবেদন কৰা কিমান বছৰ হ'ল? এইবাৰ তোমাৰ মানে প্ৰথম কৰিছা নে? নে আগতে আকৌ কৰিছা আবেদন।
মোৰ তোমাৰ এইটো।
দ্বিতীয় ন? অ', মোৰ মানে এইবাৰ তোমাৰ প্ৰথম। এবাৰ প্ৰথম তেওঁ দিছো। সেইকাৰণে তোমাক সুধিলো বোলো, কেনেকা আবেদন। মানে তুমি কৰিলা, কি বোলো কিতাপ-চিতাপ।
প্ৰথমবাৰ কৰিছিলো। তোমাৰ মোৰ। নাম নাহিলে মোৰ।
অ অ।
কি শেষৰ, পৰ্যায়ত নামটো নাহিলে।
আহ।
চাওঁ এবাৰ দ্বিতীয়বাৰ কৰি চাওঁ।
উমম।
চব ভালেই ভালেই হ'ল আৰু, উম।
সেয়ে তোমাৰ তাৰ কাৰণে কিবা দৌৰাৰ। প্ৰক্ৰিয়াও কিবা কৰিব লাগে নেকি দৌৰা চৌৰা কৰিব লাগে নেকি তাৰ কাৰণে।
দৌৰা তোমাৰ, দৌৰিব লাগে কিন্তু তোমাৰ। আহ। চবচে বেছি। পৰীক্ষাটো, পৰীক্ষা নম্বৰটো।
এনেই তোমাৰ, মনে গোটেইখিনি হোৱাৰ পিছত যেতিয়া আমাৰ তোমাক। মাতিব সেইটো তালে বায়ু সেনালে এতি কিমান আ পাব লাগিব গোটেই দুইটা। ইক্ষা আৰু তোমাৰ দৌৰ ভিতৰত।
মই জনা মতে তুমি। দেৰশ ওপৰত পাব লাগিব।
অ, দেৰশ এ এশ পঞ্চাশৰৰত পাব লাগিব। ন অঁ দুশৰ ভিতৰত হয় ন, মানে এশ তোমাৰ। এশ তোমাৰ লিখিত, পৰীক্ষা আৰু এশ তোমাৰ দৌৰাৰ ন।
হয় হয়।
উম।
অসমত ক নম্বৰ পালেঁ যায় বাৰু।
কম নম্বৰ পালে হৈ যায় নেকি? কিমান মান পাব লাগে অসমৰ কাৰণে।
অসমত তোমাৰ, দেৰশ এশ। শ চল্লিশ তাৰ ওপৰত পালে ভাল আৰু চ। এ পাব, লগা মানে। দেৰস পালে।
অ। এ তুমি কেনেকা তোমাৰ তাৰ কাৰণে তুমি কেনেকা ক তৈয়াৰি কৰিছা।
তো আৰু তোমাৰ। মোৰ প্ৰথমবাৰ, ভয় লাগিছিলে অলপ।
অ
প্ৰথমবাৰ কৰি দিছিলোঁ ন পৰীক্ষাটো।
অ হয় হয়।
এতিয়া এবাৰ যেতিয়া মই পৰীক্ষাটো দিলোঁৱেই ছেকেণ্ড দ্বিতীয়বাৰ ভাল কৰিম।
আহ অ উম উম উম। ময়ো বোলো প্ৰথমবাৰ দিছোঁহে এবাৰ সেইকাৰণে বোলো ফোনটো কৰিলোঁ তোমাক। উম
ভাই ক'ত আছ এতিয়া?
মই তোমাৰ সেই ফিল্ডৰ পৰা আহিছো ঘৰ, ঘৰ পাইছোহি মানে অলপ তোমাৰ দৌৰা দৌৰা দৌৰা শুনো দৌৰা চৌৰাৰো কৰিব লাগে ত তাৰ কাৰণে সেইকাৰণে বোলো দৌৰি আহিলোঁ এপাক।
এনে কিমান দৌৰিব লাগে তাত?
তোমাৰ দৌৰটো যেনে তেনে সোমালেই হ'ল।
যেনে তেনে সোমালে হ'ল ন দৌৰৰতো নম্বৰ পাই বোলো তাত? নে কোৱালিফাইমানে তোমাৰ।
নম্বৰদিয়ে নম্বৰদিয়ে নম্বৰদিয়ে। চবৰে সময়সীমা বেলেগ বেলেগ।
চবৰে সময়সিমা বেলেগ বেলেগ ন?
অ।
অ অ।
এতিয়া তোমাৰ যাৰ যাৰ তোমাৰ দৌৰটো বেছি ভাল হ'ব। তাৰ নম্বৰটো অলপ বেছি হ'ব। মোৰ।
তুমি তুমি যেতিয়া প্ৰথমবাৰ আবেদন। কৰিছিলা তেতিয়া কিমান নম্বৰ পাইছিলা?
মই তোমাৰ পাইছিলোঁ এশ ত্ৰিশ।
এশ ত্ৰিশ পাইছিলা'ন দহ নম্বৰ কাৰণে নাহিলে ন?
হয় সেইকাৰণে মানে মোৰ নাহিলে।
এ তোমাৰ এবাৰ আকৌবোলো ভালকৈ দিবা বোলো ন?
তাৰ কাৰণে মই তোমাৰ প্ৰস্তুতি চলাই আছো।
প্ৰস্তুতি চলাই আছা ন অ
চব বিলাক একেলগে নি আছো আৰু।
অঁ এনেই তোমাৰ পৰীক্ষা কিমান তাৰিখে হ'ব গম পাইছিলা নেকি?
পৰীক্ষা তোমাৰ আজি তোমাৰ পৰীক্ষা তোমাৰ আগষ্টত।
আগষ্টত হ'ব ন এনেই কিমান কিমান তাৰিখ হয় নহ'ব আগষ্ট জানা নেকি?
তাৰিখত ম মই জনামতে তোমাৰ বিশ তাৰিখ মানে হ'ব।
বিশ তাৰিখ বিশ তাৰিখ মানে ন।
উ সেইবাবে আমি এতিয়া পৰীক্ষাটোৰ কাৰণে পঢ়িব লাগে আৰু যিহেতু মানে
এয়াৰো কোনটো কৰে, নাৰেংগীনে যোৰহাট পৰে?
ইয়াৰ মোৰ তোমাৰ শ্বিলং পৰে শ্বিলং
শ্বিলং শ্বিলং কৰে ন উম উম। ত সেইকাৰণে সুধিলো অ। তোমাৰ এতিয়া তোমাৰ এনে দি এনে এয়াৰপৰ্ছৰ ড্ৰেছবলাকৰ কালাৰ বিলাক কেনেকুৱা মানে ৰংবিলাক কেনেকুৱা নীলা নেকি ।
তোমাৰ নীলাও হয় । আৰু বেলেগ বেলেগ বিভাগ আছে। কাৰোবাৰ বগা কাৰোবাৰ তোমাৰ ক'লা। এই তেনেকোৱা ধৰণৰ কথাবিলাক আৰু ।
মানে তাত কম্পিউটাৰৰ কাৰণে কিবা পথ ওলায় নেকি ।
হেল্ল'।
হেল্ল'। কম্পিউটাৰ কাৰনে কিবা পথ। কম্পিউটাৰৰ কাৰণে কিবা পথ পথ ওলাই নেকি পথ
ওলায় বাৰু
ওলাই ন মানে সেই কম্পিউটাৰ কাৰণে আবেদন কৰিবলৈ একেলগে আবেদন কৰিব লাগে নে বেলেগ বেলেগ কৰিব লাগে আবেদনটো
আবদনতো তোমাক এৰা বেলেগ বেলেগ হৈ যায় বি বিভাগটো হয় হয়
এই তোমাৰ কম্পিউটাৰ কিবা আছে উম কৰা দিছিলা নেকি কম্পিউটাৰৰ কাৰণে
মই তোমাক কম্পিউটাৰ কৰিছোঁ তাৰ তোমাৰ